আছো ৰ'ব বহি আছো তুমি
এনে মই হস্পিতেললৈ আহিছিলো
হস্পিতেললৈ
হয় হয়
অ কি হৈছে
এই জ্বৰ আজিকালি যে ৱেডাৰ চেঞ্জ হোৱাৰ কাৰণে পুৰা একেবাৰে বেমাৰ বেমাৰ চলি আছে ন
অ অ
সেইকাৰণে মানে মোক নহয় বেলেগ কোনোবাক লৈ আনিছো মানে মোক নহয়
অ অ
মানে আজিকালি জানাই আৰু বৰষুণ বতৰ কেতিয়াবা ৰদ ওলায় কেতিয়াবা বৰষুণ ওলায় সেইটো কাৰণে ৱেডাৰ চেনঞ্জ হোৱাৰ কাৰণে আজিকালি মানে, এ যেতিয়াও যেনেকাও বেমাৰ হ'ব ধৰিছে আজিকালি গম পোৱা নে
হয় হয় ঠিকে ক'লা মানে এইটো উম পৰিৱেশটো চেঞ্জ হোৱাৰ কাৰণে সলনি হোৱাৰ কাৰণে মানে বেমাৰ অ।
মানুহে বেমাৰ হৈ আছে মানে এতিয়া বৰষুণ দিয়ে য'তে- ত'তে পানী জমা হৈ যায়। তাৰপিছত তাতে আৰু কিমান কি বোলে ম'হ- চ'হ কণী -চণী দি একে একেবাৰে পোৱালি চোৱালি হোৱাৰ বাবে ডেংগু চেংগু হয় হয় নহয় কোৱাচোন
হয় হয় ঠিকেই ক'লা
তাকেতো ইমান যে কি বোলে আহ ৱেডাৰৰ কাৰণে ইমান যে এইটো নহয় আজি এ তুমি জানানে মই হস্পিতেলত আছো ইমান পেচেণ্ট জানানে মানে
হয় নেকি মানে কিহৰ পেচেণ্ট বেছি আছে মানে
এইবিলাক হৈছে মানে আজিকালি মানে চিজনে এইটো নে কিবা বেলেগে আৰু মানে উম ক'বই নোৱাৰা জানা নে
মানে বৰষুণ ব বন বৰষুণৰ কাৰণে মানে আজিকালি একেবাৰে এ
হা হায়।
নি ভালদৰে চাবা দেই তোমালোকৰ পানী, পানী- চানী যাতে জমা নহওক যাতে আহ কি বোলে? কিবা বাছ আনি ৰৈ নাযায় যাতে বৰষুণৰ পানী এইবিলাকতে জমা হৈ যায় জানানে? মহ - চহ ওলাই তাৰপিছত ডেংগু, মেলেৰিয়া এইবিলাক হৈয়ে আছেনে? আজিকালি বীমাৰ বেমাৰো ধৰণ ধৰণৰ গম পোৱা নে?
হয়- হয়।
ইমান সোপা বেমাৰ ওলাই আছে। কেঞ্চাৰ হ'ব, টি বি হ'ব আজিকালি মানে নৰ্মেল বেমাৰেই নাই একেবাৰে। মানুহৰ গাতে গাৰে গা উম, গাৰে গাৰ পৰা ওলাই আছে মানে বেমাৰ হয় নে নহয় কোৱাচোন?
হয় - হয়।
হুম।
ঠিকেই কলা মানে এম ময়ো মানে উম আ এ কিছুমান দিনৰ আগতে মানে হঠাৎকে মোৰ জ্বৰ আহি গৈছিলে মানে
হয় - হয়।
আ মই গমেই নাপাওঁ আৰু আ মানে আ হঠাৎ কে মানে মই ঠিকে আছিলো মানে গোটেই দিনটো, সন্ধিয়া মানে পুৰা গাটো মানে দুৰ্বল লাগি গ'ল হা। দুৰ্বল লগাৰ পাছত মানে
হয়- হয়, আজিকালি -আজিকালি ৱেডাৰ চেঞ্জৰ
এ, মোৰ পুৰা মানে হয় -হয় পুৰা গাত টো পুৰা এলাহ লাগি আছে তাৰ পাছত পুৰা মানে আম, কমজৰি -কমজৰি ফিল হৈ আছিল তাৰপাছত মই মানে এ গে চাগে জ্বৰ -চ্বৰ নাহে এনে মোৰ গাত টো এনেকা লাগি আছে বুলি ভাবিলো মানে পুৰা ভিতৰত গাৰ মানে টচ কৰিলে মানে হেৰি চুলে মানে গাৰ বাহিৰত মানে জ্বৰ নাই।
অ, ভিতৰে -ভিতৰে হয়, আজিকালি এনেকাই হৈ আছে পুৰা গাৰ মানে ডক্তৰেও কৈছে, গাৰ ভিতৰে- ভিতৰে জ্বৰ, গাৰ বিষ অ চ হাতৰ আঙুলি কেইটাৰ বিষ। এই কি বলে ভৰি, হাডীকেইটাৰ বিষ এইবিলাকেই হয় মানে ডেংগো - মেলেৰিয়া ল মানে লক্ষণকেইটা, এনেকা হৈ আছে আজিকালি বেমাৰ জানানে? পুৰা মানে বেছি, ছিজন চেঞ্জ হোৱাৰ কাৰণে বহুতে হৈ আছে চৰ্দি কাঁহ হ য হৈ গ'ল, ডিচেণ্ট্ৰি হৈ গ'ল পূৰা বেমাৰৰ ছিজন।
হয় হয় তাৰ পিছত মানে পুৰা গাত টো বিষায় আছে, মই ভাবিলো আৰু কিনো হ'ল। তাৰ পাছত মানে মই এনেই এৰিলো আৰু পুৰা গুটেই ৰাতিটো মানে জ্বৰ, মাথাৰ বিষ, গা বিষ পুৰা ভিতৰীয়া জ্বৰ আহি আছিল তাৰ নে চিনা আৰু মই মানে ডক্টৰৰ তাতে গ'লো, ডক্টৰ ৰো ধৰিব পাৰা নাই মানে জ্বৰটো ন, তে মানে মেডি চিনবিলাক লিখি দিছে, মাথা ইমান বিষ হৈ আছ আছিলে নহয় মানে সহ্যও কৰিব পৰা নাই, পুৰা একদম জ্বালামুখী- ফুটা নিচিনা বিষাই আছিলে। তাৰপাছত- মানে মেডিচিন বিলাক ললো ডক্টৰ তাতে গৈ পেলাই। আ- আৰু মানে মোৰ প্ৰেচাৰ টো ল' আছিলে। এই গৰম যে ইমান দি- ছিলে নহয় মাজত।
অঁ, অঁ, গৰমটোৱে বেছি মানে।
হয়, গৰমৰ কাৰণে প্ৰেচাৰ পুৰা ল' হৈ গ'ল। তাৰপাছত মেডিচিন দিলে। ভিটামিন দিয়ে অলপমান ভাল পাইছো তথাপি মানে কেতিয়াবা কেতিয়াবা গৰমৰ কাৰণে ন- পুৰা গাটো মানে উম হেৰি মাথা ঘূৰাই থাকে মানে প্ৰেচাৰ ল হৈ। যায়, এ বা মান। হয়, হয়। হয়, হয়। হয়। সেই- হেল্ল'! হেল্ল'!
আহ সৰু মানে ল'ৰা ছোৱালীকো হৈ আছে আৰু- মানে বুঢ়া আইতা ককা এইবিলাক হয় তেওঁলোকৰো- অলপ কাই মানে উৰিব লাগে হয় নহয় কোৱাচোন?
অঁ, অঁ বেছিভাগ মানে ল'ৰা- ছোৱালী আৰু বয়সীয়া মানুহকে মানে এইবিলাক হৈয়ে আছে অঁ।
পোৱালী আৰু বয়সীয়া মানুহকে হৈ আছে মানে। আমাকতো ইমান এইটো নধৰি দিয়াচোন। এই- বয়সীয়া মানুহ, পোৱালি কেইটাকে বেছি ধৰি আছে, হয় নে নহয়?
অঁ, অঁ।
সেইটো ত আৰু কোৱা তোমাৰ তুমি কি জানা বেমাৰৰ বিষয়ে মানে কি কৰিলে ভাল হ'ব? আমি কেনেকাকে থ'ব লাগিব যাতে আমাক কি বোলে- ডেংগু, মেলেৰিয়া নহওঁক যাতে আৰু-
আৰু বেলেগ ধৰণৰ- কৰিবলৈ বেমাৰ চমাৰ যাতে নহয় কি কি কৰাটো উচিত হ'ব কোৱাচোন?
মানে এতিয়া-
কি কি কৰা উচিত হ'ব আমি মানে- এনে চাৰিওফালে কি কি কৰিলে ভাল থাকিব মানে কোৱাচোন আৰু?
এইটো ভাল মানে এতিয়া আমাৰ মানে চাৰিওফালে চাফ -চিকুণকে থাকিব। লাগিব ন, এতিয়া যে- তাতে মানে আমাৰ উম সদায় পিন্ধা কাপোৰ কানি- অঁ ভালকে মানে চাফ চিকুণ কৰিব লাগে ভাল মানে সদায় মানে ফ্ৰেচ কাপোৰ বিলাক- পিন্ধিব লাগে, সদায় গা ধুব লাগে যাতে আমাৰ- গাটো শৰীৰটো মানে ভাল থাকক। তাৰ পাছত আমাৰ কিটচেনতটো মানে মেইনলি আমাৰ খাদ্যৰ ন, - খাদ্যটো আমি মানে চাফ চিকুণকে থব লাগে, ঢাকি থব লাগে খোৱা- খোৱা বস্তু বিলাক আৰু যাতে কিটচেনটো আমাৰ পাকঘৰটো মানে- চাফা আৰু চাফা চুত্ৰত হ'ব লাগে যাতে জাৱৰ জোথৰ নাথাকক। মহ বিলাক নালাগক ন।
হয় হয় মানে আজিকালি এনেকা হৈ আছে ন বৰষুণৰ ছিজন বৰষুণ দি থাকে সেইবাবে আমি কি কৰিব লাগে জানানে এই চাৰিওফালে ঘাঁহ ক বৰিবেই ব থৈ দিব নালাগে
হয়
হয় হয় মানে এইবিলাক মানে হেল্ল' হেল্ল'
এইবিলাক নহয় মানে যাতে বুজিছানে
হয়
চাৰিওফানে চাই কে চাফা চ চফ চফা কৰিকে ভালদৰে কৰিলে মানে ভাল আৰু ভাল হ'ব উচিত হ'ব কি বেমাৰ মান ঠিক এই জানানে ভালদৰে অ হয় হয়